হেল্ল'।
হেল্ল' অ শুনিছা?
উম শুনিছোঁ শুনিছোঁ।
কি কৰি আছা?
মই আছো দিয়া এনেই আছো মই এনেই ঘৰতে বহি আছো।
হয় নেকি? মই ঘৰতে আছো ৰবা
অ তাকে বাকী চাহ চাহ খালানে নাই?
নাই ৰবা খোৱা নাই এতিয়ালৈকে, তুমি খালা?
অ মই খোৱা নাই অকণ দেৰি আছে খাম অলপ পিছত।
অ হয় নেকি কিবা কৰি আছিলা নে এনে আছা?
এনেই আছোঁ, মাহত অকণ বজাৰলৈ ওলাই গৈছে মই এনেই আছিলোঁ। ভাত খাম অলপ পিছত। তুমি খোৱা বোৱা কৰা দেৰি আছে চাগে ন?
অ আমাৰ দেৰিয়ে হয় ৰবা।
অ কেইটামান বজাত খুৱা নো?
এনে চাৰে দছটা এঘাৰটা বাজিয়ে যায়।
অঁ অঁ বুজিছোঁ ঠিকে আছে বাকী এনেই খোৱা বোৱাৰ, জল্দি মানে আচলতে সেয়ে এখন অ ধৰি লওক কেতিয়াবা, দেৰি হয় কেতিয়াবা সোনকালে হয় মাহঁতে পিছে অকন দেৰিকে খায়, মা মানে দোকানত থাকে যে, সেইকাৰণে আহোতে আহোতে অকণ দেৰি হৈ যায়, দেউতাৰ লগত।
অ'।
উ, সেইকাৰনে আৰু মই অকণ কেতিয়াবা সোনকালে খাওঁ, কেতিয়াবা দেৰিকে খাওঁ আৰু।
অ' মানে এটা নিয়মত খালে ভাল দিয়াচোন, তেতিয়া মানে টাইমটো চেঞ্জ হৈ থাকিলে আৰু বেয়া, বেয়া নহয়,
হয় হয় ঠিকে কৈছা। এনে তুমি খাই কৰি কি ভাল পোৱা নো?
খাইটো এতিয়া মানে এতিয়া কব গ'লে আমাৰ, অসমীয়া খাদ্যৰ ভিতৰতটো কিমান কি আছে ন' খাই ভাল লগা, এতিয়া ধৰা অ মাছ টেঙাৰে বনালে মানে এইটো পুঠি টেঙাৰে বনালে বহুত ভাল লাগে দিয়াচোন বা, মাংসও ভাল লাগে এনেকাই বহুত কিবা কিবি ভাল লাগে আৰু মই, আ মানে এইটো কচু মানে, ক'লা কচু টো যে আছে সেইটো খাই বহুত ভাল লাগে।
হয় হয় ঠিকে কৈছা তুমি। আৰু এনে মও তোমাৰ ভাল পাওঁ আচলতে কচু ভাল পাওঁ বা, ত তেনেকুৱা মই আচলতে অকণ আলু পিটিকা দালিহে বেছিকে ভাল পাওঁ আৰু,
অ', সেইটোও ভাল লাগে। কিন্তু মই আলু পিটিকাৰ লগত আৰু দালিটো ভাল নাপাওঁ। হু, আজি বতৰ ৰ'দো দি আছে মানে এনেকুৱা, অকমান মানে মাজত বৰষু, নো দিলে সেনেকুৱা হৈ আছে আৰু কেতিয়া কি হয় বতৰটো ধৰিবই পৰা নাই।
অ', অ' বুজিছোঁ, এনে তোমাৰ অকন, আমাৰ ফালে অখন আৰ যোৱাকালি মানে বৰষুণ দি আছিলে।
অ', অ'।
যোৱাকালি বৰষুণ দি আছিলে, এতিয়া তাৰপিছত বৰষুণ তেনেকে দিয়া নাই, অকণ দিব চাগে বৰষুণ। মানে তোমাৰ, কলা হৈ হৈ আহি আছে, ৰাতি বৰষুণ দিলে ভাল মানে গৰম দি আছে বহুত বেছি।
উম, সেইটোয়ে আমাৰ ফালে আকৌ গধূলি অকমান গধূলি মানে দুপ, দুপৰিয়া টাইমত এবাৰ দিলে এতিয়া নাই।
অ' বুজিছোঁ।
উম, বাকী কালি পানী হৈছে নে নাই? অ' ভালে দিয়া।
নিশ্চয়।
কালি পিছে পানী হৈছে নে নাই সেইফালে তোমালোকৰ?
নাই আমাৰ ইপিনে ই আমাৰ ইপিনে পানী নহয় মানে আমাৰ ঘৰটো অকন পাহাৰীয়া অঞ্চলত যে। চ' পানী মানে তোমাৰ বৰষুণ বেছিকে দিলেও মানে পানী খিনি মানে নিগৰি যায় তললৈ মানে। গতিকে সিমান এটা আমাৰ মানে সিমান এটা মানে আপত্তি নাই কিন্তু আমাৰ ধৰি লওঁক অকণ দূৰত মানে তেনেকে বানপানী হয় তোমাৰ, আচলতে চহৰ অঞ্চ লৰ মানে যেনেকে তোমাৰ একন এ, মানুহে মানে ঘৰ-দুৱাৰ বনাই কৰি মানে এইটো নলা চলাৰ ওপৰতে বনাই দিয়ে যে।
উম, সেইটোৱে।
সেইকাৰণে মানে অকণ অসুবিধা হৈ থাকে আৰু নহ'লে এনেই তোমাৰ ধৰি লোৱা বানপানী তেনেকে ইয়াত সমস্যা ইমান এটা দেখা নিদিয়ে।
উম, উম, সেইটোয়ে কিন্তু আমাৰ ইফালেও আম' অ', অ' আমাৰ ইফালে মানে আমাৰ ঘৰৰ ফালে হোৱা নাই মানে আমাৰ ঘৰত হোৱা নাই কিন্তু আমাৰ ইফালে ইটো চাইডে বহুত হৈছে পানী। গোটেই ইফালে ক' মানে বশিষ্টৰ ফালে চাগে শুনিছাই এই বহুত জেগাত। মানে পুৰা এইখিনি আমাৰ পানীৰে ভৰ্তি হৈ গৈছে আৰু।
হয় হয়, ঠিকে কৈছা তুমি, এনেই বানপানীৰ তুমি কাৰণবোৰ মানে কি কি কি বুলি ভবানো কি কি কাৰণ আছে বানপানীৰ?
এতিয়া চাবা মানুহ বোৰে তুমিতো দেখাই পাইছা চাগে মানে সেই ন সেই নদীবোৰ যে আছে তাত লেতেৰা-চেতেৰা মানে পেলাই দিয়ে বা এতিয়া ধৰা এইটো মানে ক'বও নাপায় কিন্তু মানে এই মূৰ্তি বিলাকে হওক এনেকুৱা এ যিকোনো মানে পূজাৰ পিছতে এতিয়া মূৰ্তি বিলাক এনেকে নদী-চদীত পেলাই দিয়ে তাত- ফাঁচি যায় কৰ'বাত কিবা কিবি সেইবিলাকৰ কাৰণেও এতিয়া- এ বহুত মানে পানী বিলাকে তাতে লাগি মানে সেই হৈ যায় তাতে আৰু- সেইকাৰণে নদীবোৰত যদি আমি এনেকুৱা জাবৰ জোথৰবোৰ পেলাই থাকো তাতেতো মানে কিবা কৰ'বাত ফাঁচি যাব কিবা হ'ব তাৰ কাৰণে- পানী হ'বই দিয়াচোন।
হয় হয় ঠিকে কৈছা তুমি, আচলতে এই আটাইবোৰ কাৰণৰ কাৰণেই মানে তোমাৰ বানপানী বোৰ হয় আৰু দুখত এনেই তোমাৰ আচলতে তুমি যিবোৰ কথা কৈছা সেইটো মানে তোমাৰ নুই কৰিব নোৱাৰি। ভগৱানৰ মূৰ্তে হওঁক ধৰি লোৱা তোমাৰ আচলতে আগত মানে বাহিৰত তেনেকে ভগৱানৰ মূৰ্তি মানে সম্পূৰ্ণ মাটিৰে বনোৱা হয় গতিকে নদ-নদীত পেলালেও হেই খিনি মানে ধৰি লোৱা নদ-নদীৰ লগত মিহলি হৈ যায় কিন্তু আজিকালি মানে তোমাৰ বিভিন্ন ধৰণৰ মানে অকণ আহ' মানে কিছুমান- অলাগতিয়াল বস্তু মানে মই ভাবো যে অলাগতিয়াল বুলিয়ে কম কিয়নো সেইখিনি মানে- পৰিৱেশৰ কাৰণে মানে হানিকাৰক সেইবোৰ বস্তু দিয়ে মানে মূৰ্তি চূৰ্তি বনোৱা হয়। ফলস্বৰূপে পানীত দিলেও মানে সেইখিনি ফটো বস্তু মানে- পটককে গেলি পচি নাযায় আৰু বহু বছৰলৈকে মানে পানীত থাকে।
উমঁ' সেইটোয়ে ঠিকে কৈছে আৰু এই প্লাষ্টিক শ্লাষ্টিক কিবাকিবি আজিকালি বহুত- মানে কাপোৰ বিলাক এতিয়া যোনবিলাক উম, সেইবলাকৰ মূৰ্তি বিলাকৰ থাকিব। সেইবিলাক- প্লাষ্টিকৰ হয়, কিবা হয়, প্লাষ্টিক ৰটো কাৰণেটো কিমান মানে অসুবিধা হয় তুমি জানাই, সেই প্লাষ্টিক বোৰ ক'ৰবাত ফাচি যায় বা কিবা হ'ব- সেইবিলাকৰ কাৰণে বহুত সে হৈ দিয়াচোন বা- এতিয়া মানুহ বিলাকে কিমান জাবৰ জোথৰ বোৰ পেলাই থাকে নদী বিলাকত।
হয় হয় হয়, ঠিকে কৈছা তুমি, এনে তুমি বানপানী অঞ্চলত তুমি ভাবানে- যে মানুহ অকন সজাগ হোৱা উচিত বুলি।
উম, সেইটোতো হ'বই লাগিব কাৰণ চাবা যে- মানে যদি তেওঁলোকে জানে যে উমঁ' মানে ইয়াতে বানপানী হয় ইয়াতে- আমাৰ এইফালে পানী হয়। তেওঁলোকে মানে- আহ' বৰষুণৰ সেইকেইদিন অকমান সাৱধান হৈ থাকিব লাগে আচলতে মানে ধৰাই তলত বস্তু বস্তু বোৰ থব নালাগে মানে কিছুমান বহুত মানে যোনবোৰ পানী চানী লাগিলে এনেকুৱা, বেয়া হৈ যায় বা কিবা সেই বিলাক চাং তাং এইবিলাকত থব লাগে বা, কাৰেণ্টটো সেইটো অকমান সাৱধানে থাকিব লাগে চ দিয়াচোন। তুমি কি ভাবা?
হয় হয় ঠিকে কৈছা তুমি আচলতে বানপানী হোৱা অঞ্চলত বিশেষকে তোমাৰ, সেই বেমাৰ আজাৰ বোৰ মানে হোৱা দেখা যায় এতিয়া, তোমাৰ ধৰি লোৱা আৰু বা এতিয়া বে মানে, ডেংগু হৈ গ'ল, মেলেৰিয়া হৈ গ'ল বিভিন্ন ধৰণৰ বেমাৰ বোৰ দেখিবলৈ পোৱা যায়। আৰু বিশেষকে মানে খাদ্যৰ নাটনি, নাটনি হয় সেইকাৰণে মই ভাবো যে বানী হোৱা অঞ্চলত বিশেষকে মানুহে অকণ মান সাৱধানতা মানে অৱলম্বন, কৰা উচিত আৰু বিশেষকে তোমাৰ এই যি বৈদ্যুতিক মানে খুটা আছে বা, তাৰ আছে সেইখিনিৰ পৰা মানে অকমান আঁতৰত থকাই ভাল আৰু, এই বানপানী হোৱা অঞ্চলত মানে বেমাৰ আজাৰো বহুত, বেছিকে মানে হোৱা দেখা যায় গতিকে মই ভাবোঁ যে এই ক্ষেত্ৰত অকণমান মানে সাৱধান হোৱা উচিত। আৰু মানুহে যিমান পাৰে মানে তোমাৰ গছ গছিনি কমকে কটা উচিত বুলি ভাবো তুমি কি বুলি ভাবা?
উম সেইটোয়ে মানে এতিয়া চাবা বহুত কিছুমান মানুহে মানে, এনেকুৱা গছ বিলাক কিছুমান গছ চছ কাটি পেলাই নদী বিলাকত পেলাই দিয়ে যে, ফাচি যায় সেইটো কাৰণেও হয় দিয়াচোন আৰু মানে এতিয়া আহ আৰু মই ভাবো যে, য'ত মানে এনেকুৱা বতাহ বৰষুণ আহিলে মানে হেৰি হয় আৰু তাত য'ত, ওচৰত ডাঙৰ ডাঙৰ গছ চছ থাকে সেইবিলাক মানুহে সাৱধান হোৱাতো বহুত দৰকাৰী কাৰণ, মানে চাবা এতিয়া মানে এনেকুৱা বতাহ বৰষুণ আহিলে বা পানী বানপানীৰ ফলত হে সেই গছ, বোৰ ভাঙি যায় বা কেতিয়াবা তাৰ, কাৰণে মানে এনেুৱা গছ ভাঙিলে বহুত মানুহ মৃত্যুমুখতো পৰিব পাৰে দিয়াচোন।
হয় হয় ঠিকে কৈছ তুমি আৰু এনেই তোমাৰ তুমি আজিলৈকে মানে বান, পানীৰ যি সমস্যা বোৰ আছে কেতিয়াবা তেনেকুৱা সমস্যা পাই মানে পাইছ নে আজিলৈকে,
নাই নাই আমাৰ ঘৰৰতো তোমালোকৰ তুমি কোৱাৰ দৰে মানে অকমান পাহাৰীয়া সেনেকুৱা টাইপ। ত মানে তলত, ঠিকে আছে কিন্তু পাহাৰতো সেইটো পৰে আৰু সেইকাৰণে আমাৰ মানে আমাৰ, ঘৰত নহয় আৰু কেতিয়াও হোৱা নাই আজিলৈকে।
হয় হয় বুজিছোঁ এনে তোমাৰ যিখিনি মানে, আহ যিখিনি তুমি সাৱধানতাৰ কথা ক'লা সেইখিনি সঁচাকৈয়ে মানে তোমাৰ কৰিবলগীয়া আছে। আৰু তুমি এনেই ভাবা নে যে আমাৰ বৰ্তমানৰ যি পৰিৱেশ সেই পৰিৱেশৰ, মানুহে যিখিনি মানে কাৰ্যকলাপবোৰ কৰি আছে মানুহৰ কাৰণে আচলতে গৰাখহনীয়া হওক বা, বানপানী হওক সেইখিনি সকলো বস্তু মানুহৰ কাৰণে হৈ আছে বুলি ভাবা নে তুমি?
উম মই ঠিকে কৈছো আচলতে সকলোবোৰ আমি, গৰা খহনীয়া এতিয়া চাব গছ গছনিবোৰ যদি আমি এনেদৰে কাটি থাকো মানে, মাটিবোৰ এতিয়া চাবা গছৰ ডাঙৰ ডাঙৰ যে গছ বিলাক থাকে সেই গছ, বিলাকৰ শিপ বোৰে আমাৰ মাটিবোৰ কিমান খামুচি ধৰি থাকে বা, এতিয়া সেইবিলাক গছ গছনি যদি আমি কাটি দিও সেইবিলাক মানে মাটিবোৰ সেই, খামুচ মাৰেি নধৰা হৈ থাকিব মানে সেইখিনি সেইকাৰণে গৰা খহনীয়া হয়।
হয় হয় ঠিকে কৈছা তুমি আৰু আচলতে, হয় হয় ঠিকে কৈছা তুমি আৰু মই ভ মই ভাবিছো যে গৰাখহনীয়াৰ, আচলতে ৰোধ মানে ৰোধ পাবলে আমি, বিশেষকে মানে গছ গছনিবোৰ ৰুব লাগিব এতিয়া আমি বিশেষকে মানে, দেখিবলৈ পাওঁ যে নদী কাষৰীয়া অঞ্চলবোৰত মানুহে মানে বিভিন্ন ধৰণৰ ঘৰ দুৱাৰ মানে হাজিকা, আাজি কৰি বিভিন্ন ধৰণৰ মানে গছ গছনি কাটি একদম চব মানে ধ্বংস কৰি দিয়ে সেই গছ গছনি নথকাৰ ফলতে মানে গছ গছনি থাকিলে আচলতে গছ গছনিৰ শিপাবোৰে মানে মাটিখিনি ধৰি ৰাখে আৰু গছ গছ নি যদি নাাকে তেতিয়াহ'লে মানে মাটিখিনি ধৰি ৰাখাৰ মানে তেনেকে ব্যৱস্থা নাথাকে ফলস্বৰূপে মানে তোমাৰ সেই গৰা খহনীয়া মানে বেছিকে বৃদ্ধি পায়
উম ঠিকেই কৈছো আচলতে আমি যিমান পাৰো মানে গছ গছনিটোতো আমি ৰুবই লাগে অকল গৰা খহনীয়া বুলি নহয় বহুত কাৰণ আছে গছ গছনি ইতে আমাক বতাহ দিয়ে কি গৰমৰ দিনত আমি যদি ডাঙৰ ডাঙৰ এনেকোৱা গছ বিলাক চাগে তাৰ তাতে আমি গৈ পেলাই অকমান দেমৰি থাকিলে মানে আমি এটা বতাহ পাও যোনটো মানে এটা বহুত শান্তি লাগে আৰু বা অক্সিজেনৰ ফলত মানে অক্সিজেনৰ কাৰণেও বহুত ভাল দিয়া চোন অক্সিজেন দিয়া আমাক গছ গছনি ত আমি যিমান পাৰো আচলতে গছ গছনি ৰুব লাগে আমাৰ কাৰণে গছ গছ নিয়ে বহুত মানে বহুত ভাল ক'ব গ'লে
হয় হয় ঠিকে কৈছা তুমি আৰু সেইবোৰে কাৰণ আচলতে মই ভাবো যে এইবোৰ কাৰণত অকন মানে মানুহে সাৱধানতা অৱলম্বন কৰিব লাগে আৰু বিশেষকে আমাৰ মানুহে যদি অলপ সজাগ হয় তেতিয়া প্ৰকৃত মানে প্ৰকৃতিৰ বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ পৰা মানে অকণ পৰিত্ৰাণ পাব পাৰি বুলি মই ভাবো বা কি ঠিকে আছে দিয়া আকৌ এদিন আমি এই বিষয়ত আলোচনা কৰিম
অ ঠিকে আছে দিয়া আজি ৰাখিছো নহলে দিয়া